হেল্ল', অহ শুনিছানে অহ পাইছো শুনিছো।
শুনিছো।
কি কৰি আছা? কালি কি কৰিলা?
হয়।
মই এইয়া লিখা কৰি আছো মইয়ো লিখি আছো। তাৰপিছত কালি
এক্সম এক্সাম ওচৰত যে কালি কালি নাই নাই কতো যোৱা নাই কিয়?
মাৰ তাদ কতনো বাৰ ঘলাম নেকি
নাই নাই মই হেৰি কম্পিউটাৰ ক্লাছৰ পৰা মোৰ লগৰ জনী ঘৰত গৈছিলো।
আহ আহোৱা উ
কিবা খালা
উম বিস্কুট চাহ বিস্কুট খালো।
এই দুপৰীয়া
মানে মোৰ না গা পুৰা মৰমৰাই একদ মানে ইমান দি ম এনেকা লাগি আঁছো যে নাই পুৰা গা বিষ শৰীৰ বিষ
অ
মানে কি হ'ল এ কালি কলো ন ডম্বল মোৰ উঠাওতে উঠাওতে তাৰ পিছত ডম্বল বোলে চৰি এই ভৰিৰ একচাৰচাইজ দিছে এইবিলাক কৰোতে কৰোতে মোৰ পুৰা হাত ভৰি চৰি পুৰা বিষ
অ
এতিয়া মই মানে বহুত মানুহ বহুত উম বহুত লৰাইটো কিমান ভাল তাৰপিছত ছোৱালীতোআছে মানে মই যিমান যোনটো টাইমত যাওঁ তাতে সব লৰা আৰু এটা ছোৱালী থাকে আৰু বাট অ এটা ছোৱালী মই যেতিয়া থাকো তেতিয়া এটা ছোৱালী থাকে আৰু বাদ বাকী তাহতে ছটা চাৰে ছটা মানে
অ সইটো অ এইটো টাইমতে ছোৱালী বিলাক যাই। তুমি অকন দেৰিকে লৈ ল'লা
অ মানে এনেকা টাইমত যায় যে ত মই মোৰতো কাম আছে ন ইয়াৰ পৰা যাবও নোৱাৰিম ইমান জল্দি।
আহ
অাকে কাৰ
দোকান কেইটাত যোৱা তুমি এঘাৰটা
নাই দহটা
দছটা
আহ
তোমাৰ বনটি
মোৰ ভণ্টি চাৰে দচটা এঘাৰটাত যায়। তাত তোৰ দোকান অঁ তাৰ দোকান মানে খুলে মানে দেৰি কে ন আৰু আমাৰতো বহুত জল্দি খুলি দিয়ে কাৰণ আমাৰতো নুখুলিলে কোনোৱে োনো মেডিব এনে মানে অৰ্ডাৰ চটাৰ লৈ যায়
অঁ
সেই কাৰণে।
তোমাৰ ভণ্টি সেইদিনাখন ৰাতিপুৱা ৰগাপাৰা কি কৰি আছিলে
ক'ত কোনটোৰ দিনা কোনদিনা
দুই তিন দিন মান হ'ল
নাইতো তাইতো ৰংগাপড়া যোৱা নাই তাই তো ঘৰতেই আছিলে
উ তাই তাই ৰাতিপুৱা বোলে খোজ কাঢ়িব উঠিছিল খোজ কাঢ়িব গৈছিলে।।
সত
আহ।
নাই ন!
ষ্টেটাচ লগাইছে।
অঁ বেলেগে এজনে গৈছিলে স্নত।
আৰে নহয় ভাই নহয়। ই নিজে ৰংগাপাৰা ষ্টেশচন দেখাই পেলাই নিজে পিছফালেদি মাতি আছে যে ৰাতি। ৰাতিপুৱা ৰাতিপুৱা খোজাঢ়ি খোজকাঢ়িব গৈছিলো ৰাংগাপাৰা পাই গলো
অ খোজ কাঢ়োতে -কাঢ়োতে।
উম ট্টেইনত উঠি উঠিছে ষ্ট্ৰেচন ট্টেইনত উঠি ৰাংগা পৰা পাই গ'ল।
অঁ নাজানো
উ বেছি বাঢ়ি গৈছে অকনমান
উম-
এই ছোৱালীটো আছে না এই ছোৱালীটোৰ নাম মই নাজানো
আহ আহ আহ।
তাই পৰা
আহ।
পছিল
খালা!
মই ভাত
উ কি বনালে আজি
হা হা
কি বনালে আজি
আজি মায়ে বনাইছিলে পনিৰ বনাইছে তাৰপিছত উম পনীৰ আৰু পটল ভাজি আৰু ভেন্দি ভাজি
অহ
এইবিলাকে আজি শনিবাৰ যে নিৰামিষ
অ
তুমি কি খাবা আজি দুপৰীয়া তিফিন আনিছা
মই আজি তিফিন আনিব পাৰা নাই ইমান গা চা বিষ গৈকিনে বেগ চেগ উঠাব মই পাৰা নাই ম বনাই থৈ আহিছোঁ ভাবিছো মায়ে লৈ আহিব ত আনা নাই নাই
কি খাবা তে আজি
চাওঁ কি খাওঁ
ম উ মানে গৰম নাই কিন্তু হ'লেও অকণ অকণ
উম বহুত
ইমানো মানে কমা নাই এতিয়াতো ৰ'দ দিছে অকণ অকণ
উম
কোৱা তাৰ পিছত ভাল খবৰ পাতি
অ ভাল তোমাৰ
মোৰ ভালেই আৰু
অ
এ বক্সটোহে বেকা বনালো
হে
এ বক্স এটা বনাই আছিলোঁ বেকা হৈ গ'ল
অ ঠেৎ প্ৰজেক্ট কৰি আছা নেকি কি এচাইনমেন্ট কৰি আছা
নাই এচাইনমেন্ট নহয়, কম্পিউটাৰ ক্লাছৰ কাৰণে লিখি আছো
অ
লিখিব দিছিলে ছাৰে
উম
কোৱা তাৰ পিছত দুপৰীয়া কি বনাই আ ঘৰত অ ৰাতিপুৱা
ৰাতিপুৱা ৰাতিপুৱা মই ভাত তাৰপিছত তালি এইবিলাকে আলু ভাজি
ইমান?
ক'ত ইমান? দালি আৰু আলু ভাজিটোৱেতো বনাইছো।
অ' ভাত বুলি কৈছা ন? ত' মাইণ্ডত এইটো আহি গ'ল তিনটা বস্তু
উম। উম তাৰপিছত আৰু একো বনোৱা নাই। মই তাৰপিছত খাই আহি গ'লো।
অ'। তোমাৰ মা অকণ কম বনায় ন ভাত-চাত?
উম।
তুমিয়ে বনোৱা।
উম।
ভণ্টি বনায় নে?
তাই? নবনায়।
অ' হেৰি, তুমি তাৰ লগত কথা নাপাতা নেকি?
কাৰ লগত?
এই কটীয়াজনী।
নাই নাপাতো। তাই নাপাতে, মই কিয় পাতিম?
পুৰা বন্ধ হৈ গ'ল কথা।
অ' শীতলা পূজাত কথা পাতিছো, তাই দিয়া নাই। ত এনেকা মই কথা নাপাতো। তাই মোৰ লগত কথা নাপাতে, মই কিয় খাদি-খাদি কথা পাতিম, মইও নাপাতো।
অ' তাই আকৌ কয়, তুমি বোলে কথা নাপাাতা।
উম। কিয় তুমি চাইছা নে নেকি শীতলা পূজাত মইয়ে কথা কৈছো, তাৰপিছত তাই কেনেকা মোকতো কুকুৰৰ নিচিনা ঘূৰাই দিলে। ত মই কিয় তাৰ লগত কথা পাতিম! তাৰ এটিটিউড ত তেনেকাই থাকক।
মই এনেকা, মই এনেকা এটিটিউদ থকা মানুহ মই ভাল ভালেই নাপাওঁ। তই মোৰ লগত ভালকে কথা পাতিবি, তে মই ভালকে কথা পাতিম। তোকতো মই বেয়াকে একো কোৱাও নাই। ধন্যবাদ। এনেক ভাল-ভল মাৰি আছো যে
কি ক'বা আৰু আজিকালি মানুহবিলাকৰ বহুত লেভেল হৈছে।
উম। এতিয়া মই তোমাৰ লগত কথা পাতিম খাদি-খাদি, তুমি নাপাতিবা, লেবেল মাৰিবা। ত' তোমাৰ লগত কোনে কথা পাতিব?
টোৱে
এনেকুৱা নহয় যে, তোমাৰ ঘৰতো খাই আছো বা তোমাৰ-তোমাৰতো খাই আছো। তোমাৰতো পিন্ধি আছো। এনেকুৱা লেবেল দেখাই আছা, সেইটোতো নহয় ন?
উম।
দোকান
কি ক'বা আৰু! আজিকালি মানুহৰ কথা!
অ ত হয় ত এটা বন্ধু আ উ উম সেইটোৱে আৰু তাৰ এটা বন্ধু আছে উ আকৌ তোৰ দুইটাই লিয়া দুইটা লিয়া
অ উম কথা নাপাতে বোলে তোমালোকৰ লগত।
অ আকৌ মোৰ লগত আৰু মোৰ। তোৰ লগত কথা পাতি কি কয় তই মোৰ ফ্ৰেণ্ডক নকবি হা মই যে তোৰ লগত কথা পাতিছো
উম কৈ দিবি না ভাই
মই তো কৈছো আমি চতোৰে মই মানে এই যে তুমি যে কলা যেনে কেনেকা কৈছে তাৰপিছত মই ভাবিছো এ যে আৰু এবাৰ খালি তাই মোৰ লগত কথা পাতিব আহক মই ডাইৰে্ট কাইলে মই তাই এই ছোৱালীটোক কৈ দিম এক
কৈ দিব লাগে মইতো ভালে পাম বেছি এক
অ মই ডাইৰেকট কৈ দিম কাৰ চোৱা তাই মোৰ লগত সন্দেক কৰি আছে মই মইতো এনেকা নহয় মি জানাই মই তোমাক চব কথা কৈছো তাৰ লগত যদি মোৰ একো থাকিলে হয় ত লগত ক কথা নাপাতিলো ন আৰু তাক তাক ম যডি মানে ইও কৰাই নিদিলো হয় তাৰ লগত হয়াই কি ন মোৰ লগত যদি মই যদি এনেকাই বেয়া হলো হয়
নাই হেৰি কটীয়াত তো বেলেগ ভাবি আছে কিবা।
উ সো ক ভাবক তাৰ নিজৰ মানুহ ফ্ৰেণ্ডটয়ে ভাল নহয় কি কম তাৰ ফ্ৰেণ্ডটয়ে ইয়াতো কথা পাতিব তাতো কথা পাতিব এনেকা হলে
খচা মানে মানিছো আৰু মানে মানুহটোক
ভালে নহয় এতিয়া মোৰ ফ্ৰেণ্ড হলেো মইতো ডাইৰেক্ট তাকে দুখিম ন তই কিয় এইকা কৰি আছ
সেইটোৱেতো কিবা বেলেগ টাইপ
তাৰ লগত মোৰ মোৰ লগত মানে ফেচ টু ফেচ হলো হয় ন কৰাই দিলো হয় অ ত দেখোন বেলেগ এনেই যে উম আমি ক'ত গলো নগ'লো
নহয় মানে ইয়াতো ভাল হ'ব খুজে তাত
উম আৰু এটা কথা মই যত যাক কাৰটা। প্ৰব্লেম ন মই একবাৰ। ফুৰিব গৈছে বা গৈছে। নো তুৰ্কি অঁ তুৰ্কি।
সেইটোৱেইেতো। বেছি একদম।
মোকতো কৰিছো কৰিছো কুৱেশন কৰিছে মোৰ ফ্ৰেণ্ডকো কুৱেশন কৰিছেৱ
অ এটো আকৌ কি কথা
অ তোমালোকে ক'ত থাকিছা কি কৰিছা এইবিলাক সুধিছা হ'ব দিয়া ৰাখো।
অঁ ঠিক আছে দিয়া ৰাখা।